হেল্ল
অঔ কোৱা
হে নমস্কাৰ
নমস্কাৰ
অ কি কি কৰি আছিলে
মই কিবা এটা লিখি আছো
অ লিখা মেলা কৰি আছে ন।
অ এই প্ৰবন্ধ এটা লিখি আছো।
তাকে তাকে মই আপোনাৰ লি খনি খিনি চাইছোঁ বাৰু আগতে
অ
আপোনাৰ লিখনি খিনি পঢ়ি ভাল লাগে বাৰু।
অ মই চচিয়েল মিডিয়াত এৰি দিওঁ যে অলপ।
হয় হয় মই তাতে পাইছিলোঁ।
হয়।
অ এদিন লগ পোৱাৰ আশা আছিলে ছাৰ প পৰা হ'ব ন দাদা।
পাব হ'ব পৰা হ'ব খালি মই কেইদিনমান ফ্ৰী নাই মোৰ অলপ দিন লাগিব দেই।
হয়, হয় ঠিক আছে মই এ আপোনাক লগ কৰিম লগ কৰি মানে কিছু কথা পাতিবলৈ আছে ময়ো এজন সৰু সুৰাকে লিখ
অ, অ।
গতিকে কিছুমান আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ পৰা হ'ব, পৰা হ'ব ভাল হব।
হয়।
বাকী তুমি ক'ত।
মই এতিয়া এই ঘৰতে আৰু।
অ।
ইটো সিটো কাম কৰি আছে পথাৰত গৰু দিয়া আছিলে তাকে গৰুকেইটা নিবলৈ বুলি আহিছো।
অ মই যাওহে মোৰ গৰু গাই মোৰো আছে ময়ও আনিবলৈ যাও হে।
হয় হয়। অ, অ দাদা অকমান ফ্ৰী আছে নেকি?
কোৱা মই ফ্ৰি আছো।
হয়, হয় মানে মই আপোনাৰ এটা প্ৰবন্ধ পঢ়িছিলো।
হয় অ।
আমাৰ যি পৃথিৱীৰ যি প্ৰাকৃতিক সমস্যা বা আমাৰ মানুহৰ দ্বাৰা প্ৰকৃতিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে। তাকে। এইটোৰ ওপৰত মানে মইও এটা বিস্তৃত আলোচনামূলক এটা প্ৰবন্ধ লিখি আছো।
অ ভাল কথা এই বৰ্তমান সময়কনৰ মানে এইটোৰ পৰা লিখাতো বহুত প্ৰয়োজন হৈ গৈছে।
হয় হয়।
তুমি কি লিখিছা পিছে।
তাৰে মই লিখিবলৈ আৰম্ভ কৰিছো যে আমাৰ মানৱ মানুহৰ যিবোৰ কাণ্ড কাৰখানা যিবোৰ মানুহৰ কাৰ্যৰ দ্বাৰা প্ৰকৃতিকনো কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বা কোনবোৰ কাৰকে প্ৰভাৱ পেলাইছে সেই বিষয়ে মই এটা অধ্যয়নমূলক প্ৰৱন্ধ লিখিছোঁ আৰু।
অ ধুনীয়া চিন্তা কৰিছা।
হয় তাৰ বিষয়ে মই আপোনাক মানে আলোচনা কৰিম বুলি ভাবিছিলোঁ কাৰণ আলোচনা কৰিলে কথাবোৰ বেছিকৈ বহলীয়াকৈ ওলায়।
হয় হয়। কেনেকৈ আৰম্ভ কৰিছা বা কেনেকৈ লিখিছা কোৱাচোন অলপ।
হয়, আৰম্ভ মানে মই প্ৰথমতে ইনট্ৰডাকচনটো লিখিছো আৰু আপোনাৰ লগত মানে আপোনাৰ পৰা জানিব বিচাৰিছো যে আমাৰ যি প্ৰকৃতিৰ যিবোৰ সমস্যা হৈছে মানে মানুহৰ কাৰ্য -কাৰখানা। প্ৰকৃতিৰ প্ৰভাৱ পৰি পেলাই আহ আহ মানে প্ৰকৃতিৰ বাবে ভাবুকি আহিছিল। তাৰ কাৰণ সম্পৰ্ক আপুনি অকমান বুজাব নেকি?
মানে চোৱা বৰ্তমান মানুহে মানুহৰ বৰ্তমান যিদৰে জনসংখ্যা বৃদ্ধি হৈ আহিছে।
হয়।
দেখিছাই নহয় মানুহৰ আৱাসস্থলীৰ অভাৱ হৈ গৈছে পাহাৰ পৰ্বত কাটি মানুহে ঘৰ বনাবলৈ আৰম্ভ কৰিছে
হয়
প্ৰত্যক্ষভাৱে প্ৰকৃতি ধ্বংস কৰিছে মানে মানুহে
হয়
যাৰ ফলত যাৰ ফলত এতিয়া আমি আমিও ভুগি আছো অত্যাধিক গৰম হৈছে বৰষুণৰ অভাৱ হৈছে খৰাং হৈছে খেতি বাতিও কাৰণ একেবাৰে কমি গৈছে
সাত
আৰু মানুহে মানে কি বৰ্তমান বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ ওপৰত অতি নিৰ্ভৰশীল হৈ পৰিছে।
হয় মানে আপুনি এইটো ক'ব বিচাৰিছে যে মানুহে আমাৰ যিবোৰ প্ৰকৃতিৰ বাবে যিবোৰ আমি বেয়া কাম কৰিছো তাৰ তাৰ ফল আমি থাকিবলগীয়া হৈছে নহয় জানো?
অ হয়-হয় আমি নিজে ভুগি আছো।
হয়
বাকী তুমি কোৱাচোন তুমি কেনেদৰে লিখিছা? কি চিন্তা কৰিছা?
হয় মই চিন্তা কৰিছো মানে আমি আহ মানুহে যিবোৰ উন্নতি মূলক কাৰ্যালাপ কৰিছো সেইবোৰৰ প্ৰতি আমি জনসাধাৰণক মানে সজাগ কৰাব লাগে
অ ঠিক ভাবিছা।
আৰু যিহেতু আমি পৃথিৱীখনত কেৱল আমি মানৱ জাতিটোৱে কেৱল জীয়াই থকা নাই ইয়াত বহুতো পশু পক্ষী আহ প্ৰকৃতিৰ বিভিন্ন আহ বস্তু প্ৰাণী জীৱ জন্তু ইয়াত জীয়াই আছে বাস কৰি আছে।
হম
যদিও আমি-আমি মানৱ সমাজে আমাৰ মানৱ বুকক মানুহ বুককে আমি আহ জীৱ শ্ৰেষ্ঠ বুলি কওঁ তথাপিতো কিন্তু পৃথিৱীখনত কেৱল মানুহৰ বাহিৰেও বহুতো জীৱ জন্তুৱে বাস কৰি আছে।
হয়
গতিকে আমি সেই জীৱ জন্তু বোৰৰ যাতে আমাৰ কাৰ্যকলাপ অৰ্থাৎ মানৱ জাতিটোৰ পৰা যাতে কাৰ্যকলাপে আহ বেছি দিগদাৰ নকৰে বা আহ তেওঁলোকৰ বাসস্থান থাকিব পৰা খাদ্যয় অভাৱ বা তেনেকুৱা ধৰণৰ সমস্যা যাতে সৃষ্টি নকৰে সেই বিষয়ে আমিও চিন্তা কৰিব লাগে হয়।
হয়-হয়।
গতিকে তেনেকুৱা কিছুমান কথা লৈয়ে মই মোৰ প্ৰবন্ধটো আলোচনা কৰি আহ লিখিবলৈ আৰম্ভ কৰিছো।
হয় তুি তুমি তোমাৰ প্ৰবন্ধটোত কেনেদৰে এইসমূহ ৰোধ কৰিব পাৰি সেইসমূহৰ বিষয়ে লিখিছানে নাই?
হয়-হয় মই সেইসমূহৰ বিষয়ে আপোনাৰ লগত আলোচনা কৰিম বুলি আজি বাৰ্তালাপ কথোপকথনো মানে অনুষ্ঠিত কৰিছো আৰু।
অ ঠিকে আছে। তুমি তাত বিশেষ গুৰুত্ব দিবা বহনক্ষম উন্নয়নৰ ওপৰত। বহনখন উন্নয়নৰ ওপৰত গুৰুত্ব দি তাৰপিছতে তুমি গছ গছনিৰ কথা লৈ আহিবা।
হয়
গছ গছনি ৰোপন কৰাৰ কথা। সেইসমূহ আমি যত্ন লোৱাৰ কথা।
হয়-হয় আপুনি বহনক্ষণ উন্নয়নৰ বিষয়ে অকমান মানে ধৰক ইয়াৰ সংজ্ঞা হিচাপে কিবা এটা আহ জনাব নেকি?
মই সহজ ভাষাত কৈ দিছো। বহন অসম উন্নয়ন হ'ল এনে এটা উন্নয়ন প্ৰক্ৰিয়া।
হয়
যাৰ ফলত আমাৰ বৰ্তমান প্ৰজন্ময়ও আমাৰ লাভালাভটো উপভোগ কৰিব পাৰো আৰু ভৱিষ্যত প্ৰজন্মইও যাতে ইয়াৰ দ্বাৰা কোনো ক্ষতিসাধন নহয়।
হয়
এইটোৱে হ'ল আমাৰ বহুনক্ষখন উন্নয়ন
হয়-হয়।
এতিয়া চৰকাৰেও বহুত যথেষ্টখিনি আঁচনি গ্ৰহণ কৰিছে বহুনক্ষমখন উন্নয়নক লৈ।
হয়
ঠায়ে-ঠায়ে এতিয়া গছ পুলি ৰোপন কাৰ্যসূচী।
হয়
তাৰপিছত বন্যপ্ৰানী সংৰক্ষণ। অভয়াৰণ্য। উম ৰাষ্ট্ৰীয় উদ্যানসমূহ স্থাপন নতুনকৈ
হয়
এইসমূহ আমাৰ এতিয়া বহুনক্ষমউন্নয়নৰ ওপৰতে মানে বহনক্ষ উন্নয়নৰ ভিতৰতে সাঙুৰ খাই আছে।
হয় হয়।
বাকী ইয়াৰ উপৰি আমি নিজেও আমি কিছুমান কাম কৰিব লাগিব ধৰি লোৱা গছ গছ মানে চৰকাৰে ৰুইছে ঠিক। থিকে আমি এইসময়ৰ যত্ন লোৱাটো।
হয়।
বা চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল নহয় আমি নিজেও যাতে কিবা এটা অৰিহণা দিব পাৰো প্ৰকৃতিৰ প্ৰতি তাৰ বাবে আমি চেষ্টা কৰিব লাগিব।
হয় হয় নিশ্চয় চেষ্টা কৰিব লাগিব আমি এইখিনি কথা।
উম।
হয় মোৰ প্ৰবন্ধটোত দাদা মই এইখিনি কথা উল্লেখ কৰিম বুলি ভাবিছো, যে আমি কিদৰে আমাৰ প্ৰকৃতিক আমি ৰক্ষা কৰিব পাৰো।
অ তাৰ বাবোবে আমি কি প্ৰদূষণমুক্ত কৰিব লাগিব প্ৰথম কথা প্ৰকৃতিখন।
হয়।
প্লাষ্টিকৰ ব্যৱহাৰটো কমাই তুলিব লাগিব
হয়।
আৰু পুনৰ ব্যৱহাৰ কৰিব লাগিব প্লাষ্টিক যদি আমি ব্যৱহাৰো কৰিছো পুনৰ ব্যৱহাৰৰ জৰিয়তে আমি কিছু সংখ্যক দূৰ কৰিব পাৰো পা প্লাষ্টিকৰ ব্যৱ্হাৰ
হয়।
এনেদৰে আপুনি আগবঢ়াই লৈ যাওঁক প্ৰবন্ধটোক
এই বিষয় এটা অধ্যয়ন কৰিছো যে আমি বৰ্তমান যি আমি অৰ্থাৎ আমাৰ আমি প্ৰজন্মই আমি যি পৃথিৱীত আছো উপভোগ কৰি আছো সেই সম্পদসমূহ যাতে আমি সঠ ঠিক ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি মানে এটা অৰ্থাৎ মই অধ্যয়ন কৰি আছো।
অহ।
আৰু মই বিশেষভাৱে গুৰুত্ব দিছোঁ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদসমূহৰ ওপৰত।
অ ঠিক ধৰিচা।
হয় আৰু আমি যে পৃথিৱীত বৰ্তমান বাস কৰি আছো বুলি আমি সকলো সম্পদ আমি ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা কোনো কথা নহয় বা সেইটো উচিত নহয়।
হম।
আমি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব আমি ভৱিষ্যতৰ মানৱ সম্প্ৰদায় টো কথা আমি চিন্তা কৰিব লাগিব।
হয়।
আদিম যুগত আমাৰ মানুহবোৰে আহ পৃথিৱীখন মানে এক ভৰি ভৰি পৰি আছিলে। আহ প্ৰাকৃতিক সম্পদ কেউফালে নদন বদন হৈ আছিলে।
হয়।
যুগৰ যিমানেই বিস্তাৰ ঘটিছে মানুহৰ জ্ঞানৰ প্ৰসাৰ যিমানেই বৃদ্ধি পাইছে, সিমানেই আমাৰ প্ৰকৃতিৰ ধ্বংসলীলাও বাঢ়ি বাঢ়ি গৈ আছে।
হয়।
গতিকে, আমি সকলোৱে পৃথিৱীবাসী লগ হৈ পেলাই আমাৰ প্ৰকৃতিখন আমাৰ বাবে বচাবৰ বাবে আমি কাৰ্য কৰি যাব লাগে। হয়। গতিকে, এই বিষয়ে আলোচনা কৰিছো আৰু আপোনাৰ মনতো তেনেকুৱা নতুন কিবা বিষয় আছে নেকি যি মোৰ প্ৰবন্ধটোৰ জৰিয়তে মই সমাজৰ লোকসকলৰ বাবে বোৱাই দিব পাৰোঁ।
নহয়, নহয়, তোমাৰ প্ৰবন্ধটো ধুনীয়া হৈছে তুমি আৰম্ভ কৰা লিখা।
হয়।
বাকী তুমি, প্ৰবন্ধটো কত উপস্থাপন কৰিম বুলি ভাবি থৈছা।
হয়, বৰ্তমান মই মোৰ এখন কিতাপো প্ৰকাশ পাইছে, কিতাপখনত মই আমাৰ মানৱ সম্প্ৰদায় বা মানৱ আহ মোৰ টাইটেলটো আছিলে যে মানৱ সমাজ আৰু আমাৰ বিশ্ব প্ৰকৃতি সেইবুলি মই এখন কিতাপো প্ৰবন্ধ অঁ! প্ৰবন্ধমূলক কিতাপ মই পাব্লিছ কৰিছোঁ।
উম ভাল কৰিছা! তাৰ উপৰি তুমি বাতৰি কাকত
হয়, হয়, মই বাতৰি কাকতৰ ওপৰতো প্ৰবন্ধ বিভিন্ন প্ৰবন্ধ লেখা মই দি থাকো আলোচনীসমূহত দি থাকো আৰু বিদ্যালয় মহাবিদ্যয়ালয়বোৰে যিবোৰ অঁ আলোচনী প্ৰকাশ কৰে তাতো মোক প্ৰবন্ধ প্ৰকাশ পায়।
হয়। তুমি চৰকাৰকো সামৰি আনিবা তোমাৰ প্ৰবন্ধত!
হয়।
তাকে মই তোমাৰ উপদেশ দিলোঁ আৰু।
হয়, হয়, অ ঠিক আছে তেতিয়া আমি এইটো বিষয়ে পিছত যেতিয়া আমি লগ পাম তেতিয়া এইটো বিষয়ে আমি আলোচনা কৰি পেলাই আমাৰ যি লেখা প্ৰকল্প সেইটো আমি আগুৱাই লৈ যাম।
নিশ্চয় নিশ্চয় হ'ব দে।
ঠিক আছে ধন্যবাদ তেতিয়া
এইটো লওক,